চৰক
অ
অ অ কি কৰিছা।
এয়া এনেই আছোঁ কোৱাচোন তুমি কি কৰিছা?
অ ময়ো এনেই আছোঁ।
আচ্ছা খবৰ ভাল?
ভালে, তোমাৰ ভাল?
উম মোৰ ভাল।
উম
মই ভাবিলো মই বহুত দিনৰ পৰা ভাবি আছিলো ভূটানৰ ফালে যাম বুলি তুমিও অলপ দিনৰ আগত গৈছিলা যে। কোৱাচোন সেই ফালে কেনেকুৱা?
ভূটান গুৱাহাটীৰ পৰা যাবা!
অৱ।
অ অ আমিতো এই লগৰ মানে ল'ৰা-ছোৱালী এনেকে লগ হৈ মেলি গৈছিলো। আমাৰ বেছি বাজেট হোৱা নাছিল। মানে আমিতো তাত গৈ লৈ পেলাই খোৱা কিবা চোৱা হলে মানে কিবা ফিচ চিচ চব নিজ নিজৰ নিজেই দিছো মানে পাৰ্চনেলি পাৰ পাৰ্চনকে কিন্তু মানে হেৰি কি আছিল সেইটো এনেই ধৰা আমাৰ গাড়ী ভাৰা আমি তেতিয়াই আৰু এতিয়াততো অলপ বেছিও হৈ যাব পাৰে কাৰণ আমি চাগে দুই হাজাৰ চৌবিশত গৈছিলো। দুহেজাৰ চৌবিশ চনত ভূটানলৈ যাওঁতে মানে আমাৰ গাড়ী ভ়াৰা এজনৰ আঠশ টকাকে লৈছিলে। মানে এখন গাড়ী বুক কৰিছিলো আমি আঠশ টকাকে মানে কনটিউবুত কৰি লৈ পেলাই সাত আঠজন মান মানুহ গৈছিলো।
অৱ, এনে জেগাতটো কেনেকুৱা?
বহুত ধুনীয়া মানে কি জানা মই, মই এনেই অসমৰ বাহিৰত এনেকে গৈ বৰ বেছি ভাল নাপাওঁ মানে। অসমৰ বৰ্ডাৰ পাৰ হৈ মেলি থাকি মেলি ভাল নালাগে। তেনেকে। কিন্তু মানে কেতিয়াবা যদি। লাইফত অসমৰ বাহিৰে বেলেগত মানে চিটিজেনশিপ ল লোৱাটো মই বিচাৰো তেতিয়া হ'লে মই বিচাৰিম, যে ভূটানত লওঁ মই। মানে জেগাখিনি বহুত বহুত বেছি ধুনীয়া মানে। সিহঁতৰ পাছ দৰকাৰ হয় আৰু এদিনৰ মানে বাৰশ মান টকা চাৰ্জ কৰে। আমি সেইটো গমহে পাইছিলোঁ। বাৰু আমিম আমাৰ লগ লগত যোনজন হে ড্ৰাইভাৰ। গৈছিলে তেওঁহে কৈছে আমি গাইড নললো মানে। বহুত। চালো টেম্পল বিলাক চালো। অ মনিষ যিবিলাক। উম তাৰপিছত আৰু। মানে তাত জেগা খিনি বেলেগেই তাৰ মানে ভিউ বহুত ধুনীয়া।
উম
উম মই বহুত চাফ চিকুন। চিকুণ মানে অসমতকে বহুত বেছিয়ে মানে চাফ চিকুণ দেখা যায়। তাত মানে দে এ লেতেৰা কৰিব নিদিয়ে লেতেৰা কৰিলেও মানে এ কেচ। হৈ যাব মানে তাত তেনেকুৱা যদি য'তে ত'তে মানে জাবৰ জোথৰ পেলাই এনেকুৱা।
আহ
উম জেগাখন বহুত ভাল এনে হেৰি পা লাগে পাছ বনাব লাগে এদিনৰ কাৰণে ফুৰিব কাৰণে প্ৰথমতে গেট। খনেদি সোমাই যাওঁতে মানে। আধাৰ কাৰ্ড দিলৈ পেলাই। কৰিব পাৰি আধাৰ কাৰ্ড কেইটা লৈ যাব লাগিব আধাৰ কাৰ্ড লৈ গৈ লৈ পেলাই যেইজন মানুহ আছে সেইজন মানুহক। কাৰণে পাছ বনাব লাগিব, পাছ বনাই বিলাই ঘূৰা পাৰ্মিট টো। পাই আৰু এদিনৰ কাৰণে
আহ
কোৱা আমাৰ অসমতকে তাত পেট্ৰলৰ দামটো বহুত কম আমাৰ অসমত তে এতিয়াই এই টি চামথিং হৈ আছিলে নেকি কিন্তু তাত আমি যাওঁতে। ছিক্সটি ছিক্সটি ফাইভ নে ছিক্সটি এনেকুৱা কিবা আছিলে
অঁ
উম তোমালোক যাম বুলি ভাবিছা
আহ যাম বুলি ভাবিছো আকৌ আহ তাৰমানে আমাৰ লগৰ খিনিৰ লগত যাম বুলি ভাবিছো কিছুমানে আকৌ কৈ আছে শ্বিলঙো যাওঁ নেকি?
শ্বিলং শ্বিলং নে চেৰাপুঞ্জী যাবা
শ্বিলং যাব চেৰাপুঞ্জীউ যাব নেকি
চেৰাপুঞ্জী বেছি ধুনীয়া মানে শ্বিলংখনোতো বহুত ধুনীয়া কিন্তু মই শ্বিলংলৈ গৈ পোৱা নাই শুনিছোহে কিন্তু চেৰাপুঞ্জী মই গৈ পাইছো মানে শ্বিলঙৰে হেইকনত
আহ
সেই চেৰাপুঞ্জী জেগা খিনিও কিন্তু বহুত ধুনীয়া চেৰাপুঞ্জী মানে আমি ৱাত তাৰপৰা এনেকে মানে, এ কিবা কেক এটা আছে নহয় নামটো পাহৰিছো। সেইখিনিলৈও গৈছিলোঁ। কিহৰ, তোমালোকৰ হেৰি নেকি কি আছিলে? ডিপাৰ্টমেন্টৰ ফালৰ পৰা নিব নেকি?
অ হয়।
অঁ। জেগা কি চইচ কৰিছা? আমি আকৌ এ চিক্স এমত লাষ্ট বাৰ গৈছিলো হাফলংলৈ গৈছিলো। আমি প্ৰথমতে মানে হাফলং বুলি কোৱাৰ। কাৰণে বৰ বেছি ভাল পোৱা নাছিলো। তাৰ পিছত, জেগা খিনি থাকি। থাকি আহি লৈ পেলাই ভালেই লাগিলে মানে, ঘূৰাইছে অলপ আৰু মানে হেৰি মাহ এনেকে মিউজিয়ামলে লৈ গৈছে।
উম।
উম ট্ৰেইন জাৰ্ণি কৰি এনেও ভালে লাগে দিয়াচোন, লগৰ ল'ৰা ছোৱালীৰ লগত।
সেইটোয়ে।
উম। আৰু, ইমান গুৱাহাটীত আছা ক'ত ক'ত ফুৰিলা?
তেনেকে তেনেকে। তেনেকে চব জেগালে যোৱা নহয়। ইনেই। মাহীহঁতৰ লগত শ্বিলং গৈছিলো এবাৰ। তাৰমানে পুৰা শ্বিলঙত। পোৱাগে নাই আৰু মেঘালয় অলপ ভিতৰত সোমাইছিলো।
এতিয়াতো জুন মাহত মেঘালয় আৰু ধুনীয়া দেখি। দেখিবলে মোৰ মেঘালয় যাবলৈ। খুব মন আছে।
উম।
অৰুণাচল গৈছা?
অৰুণাচল গৈছো, অৰুণাচল জেগাখিনি বৰ ধুনীয়া।
অঁ।
যাবাচোন কেতিয়াবা।
তাকে মই জিৰ'লৈকে গৈছো। গৈছো বাৰু দেই।
অ, আমাৰ ঘৰৰ পৰা মানে আমাৰ ঘৰৰ পৰা অৰুণাচল। বৰ্ডাৰ ওচৰতে তাৰপিছত আপাৰবাদিজান বুলি কয় জেগা অকন আছে। তাত গোটেই ৱাটাৰ ফল বিলাক আছে। ইমান ধুনীয়া জেগা অণ, গোতেেই গা ধুব পৰা জেগা আছে। তাত আমাৰ ফালৰ ল'ৰাবিলাকতো তাতেই গৈ থাকে গৈ আমাৰ ঘৰ বহুত ওচৰ একদম আধা ঘন্টাামানকে পাই যায়।
অ অ আচ্ছা বহুত ওচৰত, এনে ইটানগৰৰ ওচৰত বুলি জানিছিলো বাৰু। মানে ইটান নগৰ ফালেদি নগলেও মানে? মানে হেৰি অ।
নাই ভিতৰ দিয়। উতৰ দিয় যাওক?
আপাৰ বালিজান মই আপাৰ বালিজানৰ বোলে? কৈছিলো জানো আগতে মানে মই হেৰি? কৰো ন কি আছিলে দাঞ্চ কৰো যে তেতিয়া মানে মেম। লগত মানে ডাঞ্চৰ গ্ৰুপটো আমি অ মানে স তালৈ গৈছিলো? তাত বহুত মানে হেৰি? দফলা মানুহ আছে ন।
অ সেইকাৰালে এনেও তাৰমানে অৰুণাচল সোমাই যায় ন। তানে অৰুণাচল আৰু অসমৰ অৰুণাচল আৰু অসমৰ বৰ্ডাৰৰ। নে উ দুইটা মাজতো কৰে ইফালে ইফালে এটা ভৰি দিলে তুমি অৰুণাচল পাবা সিফালে ভৰি দিলে তুমি অসম পাবা?
অ বহুত ভাল লাগে আকৌ ন।
অ বহুত ধুনীয়া জেগাখন ইমান গোটেই সেউজীয়া গছ গছনিৰে? আৰু পানীৰ পানীৰ স। তুমি গ'লে একদম পুৰা পাহাৰৰ ওপৰত উঠিব লাগে?
ৱ হয় এবাৰ যাব লাগিব ৰবা তোমালোকৰ ঘৰলে গ। লে
অ আহিবা তেতিয়া লৈ যাও?
তাকে কি কৰিছা?
মই এনেই আছো?
অহ ময়ো এনেই আছো? আমাৰ আকৌ অৰুণাচলত নিজৰ মানুহ আছে নহয়? হেৰি অ অৰুণাচলত আমাৰ মামা ককা এজন থাকে এতিয়া মামা ককাজন বাৰু ঢুকালে কিন্তু মামা ককা এজনৰ লৰা ছোৱালী থাকে আৰু কত থাকে আমি ভালকে নাজানো ইমান? আমাৰ মা। আগতে গৈছিলা? ম আমিতো গৈ পোৱা নাই সৰুৰ পৰা?
উম আমাৰো এ। ইফালে চিনিয়ৰ আছিলে? এই বছৰ পাছ আউট। ক চিনিয়ৰখিনিও আমাক কৈ থাকে এতিয়া মোক কৈ থাকে আৰু তোমাৰতো ঘৰ সেইফালেই আহিবা কেতিয়াবা আমাৰ এইফালে
অ মোৰো বাৰু পি জিত থকা চুম্পী ছোৱালী এজনী অৰুণাচলতে ঘৰ তাইও মাতি থাকে মাজে মাজে আৰু এজনী হেৰি গাৰু আছিলে তাই জেগাখনৰ নামতো কিবা এটা আছিলে পাহৰি থাকি লো গাৰু মানুহ বিলাক বেছিকে থাকে কে ক'বাত তোৰা তোৰা তোৰা খনো বহুত ধুনীয়া তাইৰ যে ষ্টেটাছ মানে মই দেখি থাকো ন মানে সেইখিনি যে ও বহুত ধুনীয়া এবাৰ গৈ চাব মন আছে কিন্তু মানে সেইবিলাক জেগাত এ বেছিকে চিনাকি নাথাকে ন
অ আমাৰ অসমতে বহুত ধুনীয়া ধুনীয়া জেগা আছে তাৰমানে আমাৰ গোটেই হেৰি নৰ্থ ইষ্টটোত
তাকে গোটেই নৰ্থ ইষ্টখনে বহুত বেছিয়ে ধুনীয়া বাৰু
সেইটোৱে
কিন্তু চেৰাপুঞ্জীলে যাব পাৰা চেৰাপুঞ্জী জেগাখিনি বহুত ধুনীয়া তাত আমি ইক' পাৰ্কত এবাৰ গৈছো ছিলো ইক' পাৰ্কত যাওঁতে মানে তাতে থাকিবলে কেবিনো আছে তাতে থাকিবও পাৰি
অ হয় নেকি
উম
আৰু শ্বিলঙত পুলিচ বজাৰ খনৰ কথা বৰ শুনি থকা হয় নহয়।
কোৱা নাই যদিও শুনি থাকো মানে মোৰ লগৰ লগৰ বহুত তাত থাকে শ্বিলংত থাকে মোৰ বা এজনীও আগতে শ্বিলঙত জব চিলে মোৰ লগৰে ঙাত জব কৰে
উম
আমাৰ এইফালে মাজুলী খনো বহুত ধুনীয়া মই বাৰু যোৰহাটলৈকে গৈ আছো
অহ আৰু এইফালে কাৰ্বি আংলং বহুত ধুনীয়া নহয় অসমৰে
তাকে সেয়ে তালেহে যা যোৱা হোৱা নাই মানে গুৱাহাটীত থাকোতে অলপ জেগা ফুৰা হল শ্বিলং, ভূটান। আকৌ চেৰাপুঞ্জী তাৰপিছত আৰু জেগাৰ নাম পাহৰিছোৱে।
উম
উম আমাৰ কলেজৰ পৰা এনেকে হেৰিয়ৰ কাৰণে মানালিৰ কাৰণে লৈ যাবলৈও কৈছিলে কিন্তু প্ৰব্লেম হোৱাৰ কাৰণে যোৱাই নহলে।
অহ
এই কলেজৰ ট্ৰিপ বিলাকত যাব লাগে ভাল।
অ আমাক কলেজৰ পৰা উকিয় মলৈ নিছিলে ইয়াৰ পৰা অলপ ওচৰে মেঘালয় বৰ্ডাৰ পৰা সেইখন জেগাও বহুত ধুনীয়া
খুব ধুনীয়া বাৰু ঠিকে আছে ঠিকে আছে কলে যোৱা কবা বাৰু উম উম
তুমিও এইফালে আমাৰ ঘৰ ফালে গ'লে ওলাবা অৰুণাচল
উম ঠিক আছে দিয়া দে আৰু কিবা থাক থাকিলে ফোন কৰিবা
অ হব
দিয়া বাই
উম বাই